হেল্ল' অ' হাহ?
কি কৰিছা, আছো এনে। উম, চাহ খালা নেকি?
উম, ভাত খালো, তুমি খালা?
কি বনালে আজি?
এ আজি, মাছ আছিলে, তাৰপা চব্জি এখন বনালে হয়।
অ' অ'। অ' অ'। মই সেই বহুত আলু, ঢেকীয়া ভাজিলো। তাৰপিছত ভেন্দি, দাইলতে দিলোঁ। তাৰপিছত সেই তেনেকেই খালোঁ আৰু।
অ'। বতৰ গ দব আহ।
হেৰি ডিউটি
বতৰ ইয়াত আজি ভাল দেই ধুনীয়া বতৰ। গৰমতটো ইমান নাই, বতাহ এজাক মাৰি আছে ভাল লাগিছে, তোমালোকৰ?
উম, এত ধাৰা
অ', এইকেইদিন কিন্তু বহুত গৰম দিলে দেই।
উম, যোৱা কালি তাৰ পৰখি বহুত গৰম।
বহুত গৰম অ', উম বহুত গৰম দি গৈ আছা নহয় ন?
গৈ আছো, গৈ আছো।
অ' অ', তুমি এতিয়া হেৰি কিমান দিন হ'ল বাৰু? কামত জইন কৰা।
হল আজি, দেৰমাহ মানেই হ'ল।
অ' বেছিদিন হোৱা নাই দমহা চমহা পাইছানে নাই?
উম পাইছো পাইছো।
অ'।
অ' ভালেই হ'ল দিয়া, কিবা এটা এতিয়া, ঘৰখনত কিবা এটা চলিবলে কিবা এটা কাম কিবা এটা কৰিবই লাগিব ন।
উম।
গম পাইছিলো তুমি হেৰি, অ' তোমালোকৰ মায়ে কৈছিলে ইণ্টাৰভিউ দি আছা বুলি। খালি মই সেই হ'ল বুলিহে গম পোৱা নাছিলোঁ। আৰু বহুত দিন হ'ল নাই তোমাৰ লগত আকৌ
কাকো কোৱা নাই তেনেকে, নিজেনে গম পাইছে আৰু।
আহ, আহ। ভালেই লাগিলে দিয়া তোমাৰ লগত আকৌ বহুত দিন হ'ল নহয় কথা বতৰাও পতা নাই।
উম।
আৰু হেৰি তোমাৰ ফোন নাম্বাৰটো নাছিলে অ অ মই সেই তোমালোকৰ লগৰ যে সেই দীপাংকৰ নে কি যে। সেই তাক মই সিনাখন সেই এই বজাৰত লগ পাইছিলোঁ। তাৰপৰা মই বোলো হেৰি তোমাৰ কথা ক'লোঁ আৰু। বোলে অ মোৰ লগত কন্টেক আছে সেনেকে বুলি ক'লে, তোমাক লগ পোৱা কথা কৈছিলে। এদিন বোলে সেই এইফালে লংডিঙৰ ফালে গৈছিলা নেকি ফুৰিবলৈ?
উম।
অ সিহঁতৰ লগত, সেই তেতিয়া কৈছিলে কৈছে এদিন ফুৰিবলৈ গৈছিলো ত সেই তোমাৰ নাম্বাৰটো আকৌ সি বেলেগৰ পৰা কাৰোবাৰ পৰা পো বুলি কৈছিলে, জানো কাৰোব পৰা পালোঁ বুলি ক'লে মই আকৌ পাহৰিয়ে থাকিলোঁ। হেৰি বোলে তেতিয়াই লগ পালো, কৈছা তোমাৰ কথা, হেৰি আগত বেলেগ হ'ল কথা বতৰা বিলাক সেনেকে বুলি কৈছে আৰু। মই বোলো অ সদায়নো একেই হৈ থাকিব নে বোলো। তাৰপিছত সেই তাৰ পৰাই মই তেনেকে তোমাৰ নাম্বাৰটো লোৱা হৈছিলে।
অহ।
মই আকৌ সেই সদায় ফোন কৰিম ফোন কৰিম বুলি ভাবি থাকো থাকি যায় আকৌ, মইও কাম এটাত সোমালো যে।
উম। কেনেকুৱা কাম?
এ মোৰ সেই এইটো কি বুলি কয় হেৰি ফ্লিপকাৰ্ট অফিচতে সোমালো। মানে সেইবিলাক তোমাৰ দ এন্ট্ৰি কৰিব লাগে
তাৰ পৰা সেই বহুত মাথা মাৰিব লাগে। দিন টোত যে দুশ তিনিশ পাৰ্চেল আহে, সেইবিলাকত মানে মাথা মাৰি থাকোঁতে থাকোঁতে একদম দম ঘৰত আহি একো কৰিবলৈ মন নাযায়।
আকৌ সেইবিলাক সি হিচাপ পাতি আকৌ তুমি ঘৰলে অহা পাছতো আকৌ সেইবিলাক হিচাপ পাতিবলাক তুমি একদম হিচাপ বাই হিচাপ ক্লিয়াৰ দিব লাগিব। এটকাও ইফাল-সিফাল হ'ব নোৱাৰিব। তাৰপিছত সেই তেনেকে তেনেকে মানে থাকিয়ে যায়, মই বোলো হ'ব আৰু। তাৰপিছত সেয়া আজি তাৰমানে হেৰি মই সোনকালে গুচি আহিলো।
উম।
তাপৰ মই বোলো আজিয়ে বোলো ফোন এটা কৰি চাওচোন। সেই তেনেকে বুলি ভাবিলোঁ। তাৰপিছত সেয়া বাকী, অ অঁ। বাকী খবৰ খাতি ভালেই আৰু?
খবৰ খাতি আছো আৰু।
অ অ। অ এই হেৰি গৰমতটো পৰিছে নহয় ফুৰিবলৈ নোযোৱা নেকি?
ফুৰিবলৈ যাম লাহেকে লাহে ধীৰে যাম।
অ এতিয়া চাকৰি-তাকৰি পালাও কিহৰ মই যাম বুলি ভাবিছোঁ দেই, আমাৰ সেই অফিচৰ ষ্টাফৰ লগত। হেৰি এইফালে শ্বিলঙৰ ফালে যোৱা কথা কৈছে ঊনত্ৰিশ তাৰিখ মানে। মানে জুলাই ঊনত্ৰিশ তাৰিখ মানে আৰু, তাৰপিছত সেই তে
গৰমত ভালে লাগিব তাত।
ভাল লাগিব অ, তাৰপিছত সেই সেইটো কাৰণে প্ৰথমতে হেৰিলৈ যোৱা কথা আছিলে, কাশ্মীৰলৈ যোৱা কথা কৈছিলে। মই বোলো ইমান দূৰ ঘৰৰ পৰা আকৌ তেনেকে যাব নিদিব নহয়।
উম।
বোলো সেইয়া শ্বিলঙলৈ গ'লে বাৰু একো প্ৰব্লেম নাই, তিনি চাৰিদিনৰ কাৰণে যাম আৰু। লগৰখিনিৰ লগত।
উম।
তাৰপিছত সেই তেনেকেই বেলেগ বাৰু একো নাই। সেই তেনেকৈ যাম আৰু ফুৰি আহিমগৈ কিনো আৰু। জীৱনটো উম,।
ফুইবলাগে।
অ' তোমালোকে যোৱা যদি ওলা বা, আমাৰ সেই হেৰি আমাৰ লগতে।
নাই মই তেনেকা
অ' এতিয়া নোযোৱা ন'?
উম।
অ' তোমালোকৰ আকৌ এতিয়া ছুটি থুটি তেনেকে পোৱা নে নোপোৱা এতিয়া দেৰ এমাহ এমাহ দেৰমাহ হৈছেহে।
উম।
তেনেকে আকৌ ছুটিও পাব লাগে। অ' সেইটোও দিগদাৰ হয়।
উম।
তোমালোকৰ বাৰু তেনেকে একো অসুবিধা নাই। উম, তোমালোকে যেতিয়া মন যায় তেতিয়াই পিছত হলেও গৈ থাকিব
উম, উম।
অ', উম, উম। উম, উম। আৰু বাকী ঘৰৰ চবৰে ভাল আৰু ন'?
উম, ভালে, ভালে, ভালে।
অ', অ', উম গম পাইছো বাৰু। অ' আৰু সেই মাইনাজনী উঠিলে চাগে!
উম, মাইন উঠিছে আকৌ।
অ', অ' অকনমান পুতলা চোতলা দি খেলাই ৰ খা অকমান অভ্য়াস কৰিবই লাগিব।
উম, তাকে।
মাক নহ'লেও এতিয়া ৰাখিবই লাগিব আৰু কি কৰিবা এতিয়া চবৰে দায়িত্ব কৰ্তব্যবলাক থাকে। কিই নহয়।
উম, হয়।
উম। কিয়ও কোৱা।
বাকী আৰু এতিয়া অলপ হেৰি ৰেষ্ট কৰিম আৰু এতিয়া। তাৰপিছত
অ' আজি ডিউটি নাই নেকি?
উম, এতিয়া আছে আজি ছুটি লৈছো ঘৰ কাম অলপ আছিলে।
অঁ', অঁ', অঁ' তোমালোকৰ হেৰি বেলেগত ঘৰ ল'লা নে নে সেই তাতে আছা?
বেলেগত ঘৰ ললে। মে পণা পৰনা ঘৰৰ পৰা উঠি আহি।
অ', অ' ওচৰতে অ'। দেউতা আছেনে?
উম, এতিয়া ঘৰৰ মুখ আগতে ইয়াতে বনাই মেলি হ'লগে আৰু।
অঁ', অঁ' কমপ্লিট কৰিলে অ'।
অ' ইয়াতে আছোগে বৰ্তমান।
অ', অ' ভালেই হ'ল দিয়া তোমালোকৰ তাত আকৌ হেই বৰ্তা বৰমাহত চ্বপ আছে নহয় ন'?
আছে।
আছে অ'।
উম।
হেৰি বৰতাহঁতৰ ল'ৰাকেইটাও মই সেই সিহঁতৰ খা খবৰবিলাক পাই থাকোঁ তোমালোকৰ সেই বৰ্তা ল'ৰাটো ল'ৰাটো কোনোবা হেৰি এ, জেঠাইকৰ জীয়েক নেকি সেই তাই আকৌ আমাৰ লগতে একেলগতে কাম কৰে, তাৰপিছত সেই তেনে অ'। অ, সেই তেনেকে মানে সেই সা খবৰ বিলাক কেতিয়াবা, কেতিয়াবা এনে পাওঁ আৰু মানে কথাই, কথা কথা এনেই সোধা যায় যে
উম।
অ, সেই তেতিয়া মানে উ, হেৰি কৰা যায় আৰু গম পোৱা যায় আৰু তেতিয়া মই আকৌ গম নোপাও নহয় সেয়েয়ে সে স, যে তোমাৰ হেৰি বৰ্তা ল'ৰা বুলি মই এনেই কেতিয়াবা, কেতিয়াবা তোমালৈ মনত পৰে দ মই ভাবো কেতিয়াবা সেই কথা পাতিম কিন্তু ফোন নম্বাৰটো একো নাই ফেচবুকত তেনেকৈ এক্টিভ নাথাকা ন।
নথাকো গম থাকো আৰু
অ'। মই আকৌ সেই মানে কি জানা সেইবিলাক হুঁচৰি মেলি চাই থাকিবলৈ মানে হেৰি সময় নহয় অ'। নিজৰলে সময় নোহোৱা নিচিনা নাই সেইদিনাখন আকৌ কি কথাাত অ, সেইদি আকৌ পতককে কি কথাত মনত পৰিলে মই বোলো হেৰি ৰহ বোলো। ফোন নাম্বৰটো লৈ ইাৰ ওচৰত পাম নে নোপাম বুলি কিবা এটা কথাত লালে কথা পাতি থাকোতে, পাতি থাকোতে তাৰপিছত মই বোলো সেই নাম্বাৰটো বোলো দেচোন সেই তেনেকে বুলি সেই নাম্বাৰটো লোৱা হ'ল তোমাৰ
আহ।
লোৱাও এমাহ ডেৰমাহ হ'ল কত দিনৰ পাছত এতিয়া ফোন কৰা হৈছে, মাজে সময়ত এনেকে ফোন চোন কৰি থাকিবা।
কৰিব লাগিব, কৰিব লাগিব।
অ, খেতি, খেতি, বাতি কৰিছানে?
খ, খেতি, বাতি কৰিছে কঠিয় এইব পচাৰতে কৰা হ'ল ওচ ঘৰতে হ'ব আৰু ৰ।
অ', অ', এনে বহুত দূৰ হয় নহয় তোমালোকৰ।
দূৰ হয়, দূৰ হয়, বহুত দূৰ হয়।
অ, কাৰণ তোমালোকৰ ঘৰ মই য'ত দেখিছিলো তাৰ পৰা তোমালোকৰ পথাৰতো বহুত দূৰ। এতিয়া যদি পথাৰতে যদি কঠীয়াটো পেলাইছে তেতিয়াহ'লে একদম ধুনীয়া সুবিধা হ'ব।
হ'ব ওচৰতে এতিয়া মানুহ পাবলৈ এয়া দিগদাৰ যে।
দিগদাৰ, দিগদাৰ তোমালোকৰ বঙালী মানুহে আনিব লাগে চাগে।
হুম
বঙালী মানুহে লগাব লাগে চাগে, আনিব লাগে।
উম, বঙালী মানুহে পাবলৈ দিগদাৰ।
পাবলৈ দিগদাৰ আকৌ এইটো ছিজনত সেইটো হয় বাৰু দেই। উম, উম, বাৰু হেৰি অ, আমাৰো সেই এইটো কি বুলি কয় গোটেই বৰষুণ নোহোৱা কাৰণে গোটেই মাটিবোৰ হেৰি হৈছে ফাটিছে, কঠিয় বোৰ নষ্ট উ, কঠিয়াবোৰ নষ্ট হৈছে উম। কঠীয়া, চঠিয়াবোৰ নষ্ট হৈছে।
অম।
বৰ দিগদাৰ হৈছে, এতিয়া মানে সেইয়াই আৰু বৰষুণ দুজাক মমান দি দিলে মানে মানে ভাল হ'ব আৰু অকণমান খেতিয়কসকলে সকাহ পাব বাৰু ভাল হ'ব। অ, বৰষুণ দুজাকো আশা কৰিছো দেই কালি ৰাতি অকণমান বৰষুণ দিলে বাৰু নিদিয়া নহয়। হয়।
অ'।
বৰষুণ দিলে। আজিও বতৰটো ধুনীয়া বতৰ, এনেকে থাকিলে হয় আৰু এতিয়া বাৰু ৰ'দ দিয়া আশা নাই।
উম্ উম্।
অ' বাৰু দিয়া হ'ব। মই পাছত ফোন কৰিম, অ' অ' হ'ব দিয়া অ'।